হেল্ল' হয়। হয় ক'বচোন।
হয় আপুনি ব্যস্ত আছিলে নেকি?
নাই ব্যস্ত নাই।
হয়, আপুনি যদি অকমান আজৰি আছে মই আপোনাৰ পৰা অলপ সময় বিচাৰিছিলো।
হয় নিশ্চয় কওকচোন।
হয় আজি আমি আপোনাৰ। অ' গছ গছনিৰ ওপৰত আপোনা অলপ আলোচনা কৰিম বুলি ভাবিছো যদি আপুনি আজৰি আছে নিশ্চয় আপুনি অলপ সময় দিব পাৰিব বুলি আশা ৰাখিছো।
হয় মই ব্যস্ত নাই বাৰু বৰ্তমান কওকচোন।
হয় আপুনি অলপ গছ গছনিৰ ওপৰত মোক তথ্য। প্ৰদান কৰিব পাৰিব নেকি?
হয় গছ গছনিটো বিশেষকৈ তিনি প্ৰকাৰত থাকে।
হয়।
এনেকে বৃক্ষ, গুল্ম আৰু তৃণ।
হয়।
আৰু সেই গছ গছনিসমূহ বিশেষকৈ তাৰ। মানে উচ্চতা বা বৃদ্ধি বিকাশৰ ওপৰত নিৰ্ভৰ কৰি ভাগ কৰা হয়।
হয় হয় হয়।
হয়।
ঠিক কথা কৈছে এইটো।
হয়।
হয় আপুনি গোলমৰ অলপ উদাহৰণ দিব বা আপুনি। অ' বৃক্ষৰ আৰু তৃণৰ অলপ উদাহৰণ দিব পাৰিব?
হয় বৃক্ষ মানে হৈছে যোনবিলাক গছ বহুত ডাঙৰ হয়, বা ওখ হয় সেইবিলাকো সাধাৰণতে বৃক্ষ বুলি কোৱা হয়।
হয়।
তাৰপিছত গুল্ম হৈছে যিবিলাক ধৰি লওক বহুত বেছি ডাঙৰো নহয় বা সৰুও নহয় যেনেকে লতা জাতীয় গছ বা ফুলৰ গছ বিলাক সেইবিলাক গুল্ম। হয় জোপোহা হয় সেইটো গুল্ম বুলি কোৱা হয় আৰু লগতে। তেজ টো সৰু সৰু ধৰক ঘাঁ -বন তেনেকুৱা গছবিলাকক তৃণজাতীয় গছ বুলি কোৱা হয়।
হয় হয়।
হয়।
ঠিক কথা কৈছে এইটো।
হয় গছ গছনি নাথাকিলেতো আমি জীয়াই থকাতটো আপোনাৰ অসম্ভৱ হয়। কাৰণ গছ গছনি পৰা- আপোনাৰ যিটো গছে এৰি দি আপোনাৰ অক্সিজেন গেছ- সেইটোয়ে আমাৰ দেহত। আটাইতকৈ প্ৰয়োজনীয়, যিটো আমি মানুহৰ জীৱনত জীয়াই থাকিবলৈ- আটাইতকৈ প্ৰয়োজনীয় গেছটোৱে হৈছে আপোনাৰ অক্সিজেন।
অক্সিজেন নহলেতো আমি জীয়াই থাকিব মানে হাটো মানে- সম্ভাৱনাই নাই।
হয় হয় হয় আৰু যিবোৰ আমি নিশাহত এৰি দিওঁ কাৰ্বন ডাই অক্সাইড। সেইটো আপোনাৰ গছে সেইটো শুই লয়, সেইটোৰ ফলত- শাসন কৰে সেইটোৰ ফলত আমাৰ-
হয়
প্ৰকৃতি ধুনীয়াকৈ ভাৰাসাম্যটো ৰক্ষা কৰে হয়।
হয়, উম
হয় আপুনি গছ নাথাকাকিলে কেনেকুৱা অসুবিধা হব পাৰে, তেনেকুৱা- ক্ষেত্ৰত অলপ তথ্য জনাব পাৰিব নেকি, যদি গছ গছনি নাথাকে বা কটা হয়-
হয় নিশ্চয় মানে আপুনি অলপ আগতে নিজে ক'লে যে গছ নাথাকিলে আমি- অক্সিজেন নাপাম।
হয় হয় উম
তেনেকৈ গছ যদি নাথাকে আমি অক্সিজেন নাপাওঁ ত গোটেই মানুহ- মানৱ জাতি জীয়াই নাথাকিব। বা কোনো জীৱ বা প্ৰাণী জীয়াই নাথাকিব যদি সেই গছ নাথাকে। ত' তাৰপিছত আৰু কেনেকুৱা অসুবিধা মানে কি যদি জীয়াই নাথাকে তাৰপিছত আৰু- কিনো অসুবিধা হব।
হয় হয় আপোনাৰ গোলকীয় উষ্ণতাৰ কথাও কব পাৰি সেই ক্ষেত্ৰত।
হয় গোলকীয় উষ্ণনটাটো গল। গছ গছনি কটাৰ বাবে বহুত বৃদ্ধিয়ে পাইছে লগতে বৰফ গলি- হয় বৰফ গলি- সাগৰ পৃষ্ঠও বৃদ্ধি পাই আহিছে লাহে লাহে, হয়-
বানপানী আৰু খৰাংৰ ক্ষেত্ৰও আপোনাৰ বিশেষ বেছি হৈ হোৱা দেখা যাব।
হয় আজিকালি কাৰণ বৰষুণে যেতিয়া বৰষুণ দিয়ে তেতিয়া মানে কি হয়। দহ পোন্ধৰ দিনলৈকে বৰষুণ দিয়ে থাকে আৰু যেতিয়া। হয় আৰু যেতিয়া বৰষুণ তেতিয়া মানে একমাহ দুমাহলৈকে বৰষুণ- কোনে নাথাকে, হয় খৰাং দিয়ে।
হয়
এতিয়াই ৰিচেণ্টলি অসমতে কিমান বহুত- মানে বহুত বেছিয়ে অসহ্যকৰ গৰম হৈ গৈছে, সেইটো নিশ্চয় গোলকীয় উষ্ণতাৰ বি- সেইটো কাৰণে হৈছে।
হয় হয় গছ গছনি কটাৰ ফলত সেইকাৰণে বহুখিনি আপোনাৰ অসুবিধা দেখা পোৱা যায়।
হয়।
হয় প্ৰদূষণৰ মাত্ৰাও বিশেষ ভাৱে দেখা গৈছে। চাৰিওফালে ধূলি বালি সেইবোৰ বৃদ্ধি হৈছে।
হয়, কাৰণ বৰষুণে যেতিয়া নাথাকিব তেতিয়া ধূলি বালিতো বৃদ্ধি হ'বই। আৰু বৰ- বৰষুণ দিলেও কি হয় আজি যদি বৰষুণ দিছে কালি আৰু বহুত বেছি ৰ'দ দিয়ে। তাৰ ফলত যিখিন মাটিত যিখিনি পানী থাকে সেইখিনি ভাৱ হৈয়ে যায়।
হয় হয়।
ভাব যোৱাৰ পিছত আৰু ধূলি বেলি বেছি হয় ত' প্ৰদূষণো বেছি হয়। যিহেতু গাড়ী মটৰ বেছি ত প্ৰদূষণটোতো বেছি হ'বই।
হয়।
হয়।
সেই হিচাপে আমি নি মানুহে নিজে সজাগতা হব লাগিব
হয় কিন্তু মানুহে সজাগতা হোৱাৰ সময়টো বহুত বেছি মানে পাৰ হৈয়ে গ'ল কিন্তু তথাপি আৰু অকলেতো কৰিব হয় যদিও প্ৰত্যেকজন ব্যক্তিয়ে যদি ভাবে বোলে পৰিৱেশ সংৰক্ষণ কৰাৰ সময় হৈছে
সেই হিচাপে গছ গছনি ৰুব লাগিব
হয় কিন্তু এডাল বা দহডাল গছ কাটি কিনে এডাল গছ ৰুলে নহ'ব আৰু আজি গছ কাটিছে কাললৈ কাইলৈতো গছ এডাল আগৰ ৰূপ নাপায়
নাপায় নাপায় সেইটো সম
যত্ন ল'ব লাগিব হয় গছডাল আমি গছডাল কি কৰো ৰুই পেলাই মানে তাত দায়িত্ব এৰি দিওঁ
হয়
সেইটো দৰাচলত দায়িত্ব এৰি দিলেটো নহ'ব মানে
হয় হয় হয়
হয় এই ক্ষেত্ৰত আপোনাৰ মানে মতামত কি ক'ব জনাব নেকি?
হয় কি কৈছে?
মানে এই গোলকীয় উষ্ণতা বৃদ্ধিটো আমি কেনেকে নিয়ন্ত্ৰণ কৰিব পাৰোঁ
হয় গোলকীয়া উষ্ণতা বৃদ্ধিটোতো আপোনাৰ বহু খিনিয়ে বাঢ়ি গৈছে ক'বলৈ গ'লে হলে আমি গছ গছনি ৰোপন কৰাটো বিশেষ কাৰণ বুলি মই ভাবো তাৰ লগত যদি আমি কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱা বোৰ আমি অলপ হলে নিয়ন্ত্ৰণ কৰোৱাৰ ক্ষেত্ৰত আমি যদি ভাবো আৰু আপোনাৰ প্লাষ্টিকবোৰ অলপ
হয় পৰিৱেশ প্ৰদূষণৰ ক্ষেত্ৰত কিন্তু মানে ইণ্ডাষ্ট্ৰি মানে উদ্যোগবিলাকে কিন্তু বহুতখিনিয়ে মানে অৰিহণা জোগাই আছে মানে তাহাৰ কাৰণে বহুত বেছি প্ৰদূষণ হৈ আছে।
হয়।
হয় হয়
চৰকাৰী ব্যৱস্থা ল'ব লাগে বুলি মই ভাবো, হয।
হয় বিশেষকৈ ইটাৰ ভেটা য'ত ইটাৰ ভাটাৰ পৰা
তাত বহুখিনি প্ৰদূষণ হয় ক'লা ধোৱা আপোনাৰ দেখা পোৱা যায়
হয়
হয় আৰু প্লাষ্টিকৰ ব্যৱহাৰ কমাব লাগিব প্লাষ্টিকৰ ব্যৱহাৰৰ ফলতো আপোনাৰ বহুখিনি প্ৰদূষণ হয়
হয় প্ৰদূষণ হয় আৰু প্লাষ্টিকৰ কিন্তু ব্যৱহাৰ লাহে লাহে কমাই অহা দেখা গৈছে মানে বহুত খিনি মানুহে সজাগ হৈছে যে আজিকালি প্লাষ্টিক
মাজে মাজে আপোনাৰ মাজতে আপোনাৰ প্লাষ্টিকৰ ব্যৱহাৰ কমি আপোনাৰ কাগজৰ ব্যৱহাৰ কৰিলে বিশেষভাৱে। হয় সেইটো যদি আপোনাৰ সদায় আমাচ চ চলাই থকা যে কাগজৰ ব্যৱহাৰ এতিয়াতো বহুখিনিয়ে কমিব আপোনাৰ।
কৰিব কিন্তু তাৰ মানে সেইটোৰ কাৰণে চৰকাৰেও হয়তো বিভিন্ন কাম কৰিব লাগিব। যেনে প্লাষ্টিক ইউজটো বেন কৰি দিব লাগিব। হয় নহ'লেতো মানুহখিনিয়েতো নিজেতো সজাগ নহয় কাৰণ এজন বা দুজনে কৰিলে নহ'ব গোটেই মানে সকলে মিলি কৰিব লাগে কিন্তু সকলোৰেতো মানে সেইটো নাভাবে ত
হয়।
তাৰ ক্ষেত্ৰত চৰকাৰে কিবা কৰিব লাগিব যদি চৰকাৰে নকৰে আৰু নিজে নিজে। হয় চৰকাৰে নকৰে নিজে নিজেতো নকৰে আৰু মানুহখিনিয়ে চৰকাৰে যদি একো পদক্ষেপ নলয়। বা
সেনেকুৱা আপোনাৰ গছ গছনি এদিন ৰুলে নহয়, যেনেকুৱা আপুনি- পাঁচ জুন তাৰিত বিশ্ব পৰিৱেশ দিৱসত যদি আমি গছ গছনি ৰুওঁ, সেইদিনাখনে ৰুলে আমাৰ- পৰিবেশ সংৰক্ষন নহয় ক'ব গ'লে যদি আমি অকল পাঁচ জুনটোত- ভাবি যদি আমি ৰুম বুলি ভাবো সেইটোতকে আমি যদি- সদায় ৰুব চেষ্টা কৰো এডাল হ'লেও, বা নিজৰ জন্ম দিনত হওঁক বা বিশেষ দিন এটাত-
তেনেকুৱাকৈ ৰুলে অলপ হলেও গছ গছনি অলপ কাটাৰ ফলত যিখিনি কা- দিছে সেইখিনিতো আমি উঠাব নোৱাৰো বা সেইখিনিতো ৰুব নোৱাৰোৱেই।
হয় অন্তত হাণ্ড্ৰেড পাৰ্চেন্ট নহলেও থাৰ্টি পাৰ্চেণ্ট- টো অন্তত গছ গছনি আগৰ দৰে হ'ব। হয়, আৰু কিন্তু বৰ্তমান মানে নৱ প্ৰজন্ম বা যুৱ প্ৰজন্মৰ- কিন্তু এইটো দেখা পোৱা যায়, যে তেওঁলোকে- আজিকালি উপহাৰৰ ক্ষেত্ৰত বিশেষকে হয়তো ফুলৰ পুলি নহয়তো গছ গছনি-
গছ গছনি পুলি বিশেষকৈ হয় হয় বৰ্তমান সেইটো দে প্ৰায় দেখা পোৱা গৈছে।
হয় যুৱ প্ৰজন্মৰ মাজত কিন্তু মানে এইটো সজাগতা অলপ চলপ দেখা পোৱা যায়। হয়।
এনে আপুনি ঔষধি গছৰ নাম অলপ জনাব পাৰিব নেকি মোক।
মানে আমি অসমীয়া বা আমি ঘৰত ব্যৱহাৰ কৰা বেছিভাগ বস্তু- মানে বেছিভাগ গছ গছনি ঔষধিয়ে হয়, হয়তো আমি কিছুমানৰ নাম নাজানো- জানো বা কিছুমান আমি- হয়, কিছুমান হয়তো আমি ভাবো যে- তোত কি হয় ধৰ্মৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় কিন্তু ধৰ্মত আমি- যিবিলাক ব্যৱহাৰ কৰোঁ সেইবিলাকো আচলতে ঔষধি গুণৰ কাৰণেহে ব্যৱহাৰ কৰা হয়, যেনেকৈ- কে ধৰক আপোনাৰ তুলসী পাতটো।
হয়।
তুলসী পাতটো আমি ব্যৱহাৰ কৰো বিশেষকৈ পূজা - পূজা বা কিবা হয়। কিন্তু তুলসীৰ পাততো বহুত হয় বিশেষত সাধাৰণতে ক'ব গ'লে ইউজ কৰা হয় কাহ হ'লে। ত' কাহ হলে যেতিয়া আপুনি মৌৰ লগত বা তুলসী পাত- ত ৰস বনাই যদি খাই, ত' কাহৰ মানে কাহৰ ঔষধতকে- বেলেগ মানে ফাৰ্মাচীৰ পৰাও- হয়, হয়, মানে সোনকালেও কিন্তু মানে নিৰাময় পোৱা যায় বেমাৰৰ পৰা।
হয় হয়, তুলসী ৰস আৰু আপোনাৰ মৌ খালে সোনকালে বেমাৰ ভাল হয়।
হয়, ঠিক তেনেকৈ ধৰি লওক জালুক বা আদা।
আদা সেইবোৰ আপোনাৰ ঔষধি গছ বুলি ক'লে সেইবোৰ আহেই।
হয় - হয় আৰু তাৰ লগতে আছে ধৰি লওক কলগছ- যেনেকৈ আমি আগত- তাতে কি কৰিছিল যে কলপাতত মানে যেতিয়া কিবা পূজা পাতল কৰা হয়। যে মাহ প্ৰসাদ কি কৰে কলপাতত দিয়ে, কিন্তু কল হয়। কলপাতটো ব্যৱহাৰ কৰিছিল কাৰণ কলপাতৰ মানে কলপাতে প্ৰদূষণ নকৰে। একো বায়ে ডগ্ৰেডিবলৈ হয়। হয় নিজে নিজে। হয় প্ৰকৃতিক মানে একো অনিষ্ট নকৰে। বা প্ৰদূৰ্ষন নকৰে তেনেকৈ চাব গলে মানে পূজা পাতালত ব্যৱহাৰ কৰা বা কিবা হত মানে ঘৰত আগতে মানে ৰিচুৱেলি আমি যিখিনি ব্যৱহাৰ কৰো বা যিখিনি কাম কৰো সেইখিনি কিন্তু মানে গছ গছনি সুৰক্ষা বা ধৰি লওক মানুহৰ সুৰক্ষা বা পৰিৱেশটো ভাল কৰাৰ কাৰণে কিন্তু কৰা হয়। মানে যদিও আমি মানে সেইটো ধৰ্মৰ লগত জড়িত বুলি ভাবি লও।
হয়।
হয়।
এইটো নিজে আমি হে কৰিব লাগিব এইটো। যেনেকুৱা এতিয়া আপুনি ক'লে ক কলগছৰ কথাটো কল পাতৰ সেত- সেইটো আমি ব্যৱহাৰ কৰো কিন্তু আজিকালি আপোনাৰ এট- ত দেখা পাইছো কলপাতৰ সলনি আমাৰ প্লাষ্টিকৰ পা মানে আপোনাৰ বস্তু ব্যৱ- বৰ কৰা দেখা গৈছে। সেইবোৰো আমি অলপ কমাব চেষ্টা কৰিব লাগিব। সেইকাৰণে আগতকৈ এতিয়া প্ৰদূষণ টো বেছি হৈছে।
হয় কাৰণ আজিকালি চহৰতটো কলগছ ক'ত দেখিব পোৱাই নাযায়। আৰত আৰু আনকি দেৱাল কিনি লৈজ যে আৰু আনকি দেৱালীৰ সময়তো মানে কি হয় কলগছত চাকি জ্বলোৱাৰ কাৰণে গাঁৱৰ পৰা কলগছ কিনি নিয়া হয়।
হয় হয় হয়।
তেনেকুৱা অৱস্থাত মানে কলগছত মানে কলপাতত থকি দিয়া মানে প্ৰসাদ দিয়া বা পূজা চুজা কৰাতো মানে তেওঁলোকৰ কাৰণে সম্ভৱে নহয় যি সক- কলে মানে চহৰত বাস কৰে। ত তেনেকুৱাত তেওঁলোকে প্লাষ্টিকেই ব্যৱহাৰ কৰে।
হয় হয়।
আজিকালি দেখিব পোৱা যায় যে বজাৰত টপ- প্লাষ্টিকেৰে নিৰ্মিত কলপাতৰ দৰে ঠিক মানে পায় আৰু কিনিব।
হয় হয়।
তেওঁলোকে সেইবিলাকে ব্যৱহাৰ কৰে।
হয় হয়।
হয়।
ঠিকে আছে আপোনাৰ বহুতো নজনা কথা মই জানিব পাৰিলোঁ আশা থাকিলা পিছলৈ বহুখিনি আপোনাক তথ্য জানাব পাৰোন বুলি।
হয় নিশ্চয়।
আপোনালে ধন্যবাদ থাকিল।
হয় আপোনাকো ধন্যবাদ।
ঠিক আছে।